হেল্ল'।
হেল্ল', হয়, হেল্ল'
হেল্ল', হয় নমস্কাৰ।
নমস্কাৰ।
কি খবৰ আপোনাৰ?
আছোঁ ভাল। আপোনাৰ?
মোৰো ভালেই আৰু কি কৰি আছে আপুনি?
আছোঁ বাৰু এনেই ইটো সিটো কৰি আৰু। বনাব হ'ল সেই আৰু। বৰষুণ কেনে আজি?
আজি একদম বানপানী উঠা বৰষুণ দিছে ৰাতি পুৱাই পুৱাই।
হয় হয়। ঠাণ্ডাও পৰিছে পিছে।
হয়। ঠাণ্ডা কৰিলেও আপোনাৰ এতিয়া কি ক'ব আৰু যিটো বৰষুণ দিছে।
হয়।
একদম সকলো ফালে পানী পানী হৈ গৈছিল আমাৰ ঘৰতেই পানী সোমালে হয় আৰু মানে আপোনাৰ অকমানৰ কাৰণে নোসোমালে আৰু যদি আপোনাৰ এঘন্টা মান দিলে হয় বৰষুণ। তেতিয়াহ'লে সোমালে হয়।
সোমাল হয় আৰু ঘৰত আপোনালোকৰ ঘৰবিলাক কেপুৰণি নেকি?
গৰম মানে আপোনাৰ ওচৰ বস্তুবোৰ ওপৰ হৈ গ' মানে কি আৰু ওখ হৈ গ'ল আগতে চাপৰ আছিল।
হয় হয়।
এতিয়া মানে কি আৰু
ওচৰত চাগে আপোনালোকৰ গোটেই হয়।
ক'ব গ'লে এতিয়া অঁ আমাৰ ঘৰটোৱেই এইখিনি এডোখৰ ভিতৰত চাপৰ হৈ গ'ল আৰু।
পৰা আৰু অ ঠিকে আছে আপোনালোকৰ চাগে। এই ওচৰৰ বিলাক গোটেই বিল্ডিং নতুনকে বনাইছে চাগে।
হয় হয় নতুনকে বিল্ডিং বোৰ বনাইছে হয়।
ওখ ওখ কৰি দিয়ে।
হয়।
গতিকে ঘৰ বনাওঁতে ওখ কৰে কৰোতে কৰোতে আপোনালোকৰ কিজানি ডাউন হৈ গৈছে আৰু চা পৰ হৈ গৈছে চাগে আৰু।
আপোনালোকৰ কি ড্ৰেইনৰ ব্যৱস্থা নাই নেকি?
ড্ৰেইনৰ ব্যৱস্থা হলেও দাউন যে তাৰ কাৰণে পানীতু ওলাই নাজাই।
অ', হয় নেকি অ হয়।
জলদি মানে আপোনাৰ কামটো নহয় আৰু।
এতিয়া আপোনাৰ আৰু বেলেগ একো উপায় নাই আৰু এইবোৰ সকলোবোৰ ভাঙি নতুনকৈ বনাব লাগিব। হেলৌ। হেল্ল' হেল্লৌ।